হেল্ল অ দাদা কক। এ আছো এ তই এ আছো আছো আপুনি।
ময়ো আছো আছো। গতে আছো বাৰু তোমাৰ কথা এটা কাৰণ হা।
ক কওকচোন।
মই তোমাৰ কথ কাৰণে ফোন কৰিছিলো বাৰু কথা এটাৰে ফোন কৰিছিলো মই।
কওকচ অ কওকচোন কওক।
তোমাৰ তোমাৰ মানে মোৰ তোমাৰ পৰা কৰ্মচাৰী কেইজনমানি লাগিছিলে।
অ কৰ্মচাৰী লাগিছিল ন। ঠিক আছে পাব বাৰু মানে এতিয়া কওকচোন। মানেটো কেনেকুৱা কেইটা লাগে কিমান লাগে আকৌ কেতিয়া লাগে চব কথা ক'ব লাগিব ন।
অ মোক মানে লাগিছিলে দিব পাৰ।
কেতিয়া লাগিছে কেতিয়া।
কাইলৈ লাগিছিল কাইলৈ।
কাইলৈ ন অ'। আচছা কাইলৈ কেইটা লাগিব। অ আচ্ছা আচ্ছা গম পাইছো মানে কিহ কিহৰ কাৰণে লাগে।
মই এই তোমাৰ মানে হাঁহ হাঁহৰ ফাৰ্ম খুলিছো মানে তাৰ কাৰণে লাগে।
আচ্ছা আচ্ছা হা ফ্ৰাম খুলিছে
হয় হয়।
মান তোমাৰ নম্বৰটো মই এই আমাৰ গাঁৱৰ পোষ্টত পাইছিলো সেইকাৰণে মানে। ফোন কৰোঁ তোমাক।
অঁ ভালে কৰিলে বাৰু ফোন কৰিলে,
উম উম।
বা এইটো কি বুলি কয় এতিয়া ৰ'ব মানে আপোনাক ৰাতিপুৱা ৰাতিপুৱাই লাগিব নে কাইলৈ কাইলৈ দিনটোত ভিতৰত দিলেই হ'ল।
কাইলৈ দিনটোৰ ভিতৰত মানে মোৰ ৰাতিপুৱাই লাগিছিল নটা বজাত মানে ল লাগিছিল ন টা মানত,
তাৰপিছত তেতিয়া মই কমাইছ তাৰপিছ মোৰ না এই চাৰে নটা মানতে আহেহে,,
হয় নিকি
আপোনাক এটা কাম কৰিম মই,
অ অ কওকচোন?
আপোনাক মই দচটা দহটা চাৰে দটা মান আপোনাক কম' সেই কেইটা এটা কাৰণে এটা কৰ্ম চাৰি আছে আপোনাক ঘৰলৈ পঠাই দিম, তাৰ আপুনি তা লগত কথা পাতি মেলি আহিম মানে সি লগ এটা কৈ দিব আৰু মইটো কাইলৈ ঘৰ নাথাকিম। মানে মোৰ এইফালে কাম আছে।
অঁ অঁ হয় নেকি?
গম পাইছো নহয় মানে মই অলপ বিজনেচৰ কাৰণে লাগি আছো যে অলপ মানে কাম চাম চলি আছে মোৰ। মই কাইলে পঠাই দিম আপুনি তাৰ লগত কথা পাতি ফিক্স কৰি ল'ব আৰু
উম উম পাৰিম বাৰু সেইটো কৰিবলৈ।
তাৰ পিছত এইটো হোৱাৰ পিছত। আপুনি মোক ধৰ তেয়া আপুনি পে'মেণ্টটো কিমান কে দিব এতিয়াই সেই চাৰে ভাল দি আছো আপুনি কিমানকে দিব এতিয়া।
পেমেন্টটো মই তোমাৰ দিনত, তোমাৰ এতিয়া কিমান বেলেগ মই কমচাৰি আনিলে ক বেলেগৰ পৰা। মই তোমাৰ দিনে তোমাক চাৰে ছশ দিব পাৰিম।
অ,
এ তুমি তোমাক কিমান লাগে বা।
মই বাৰু সিহঁতক সাতশ মান সাতশকে দি আছিলো।
হয় নেকি।
অ মানে এনেক কাম চাম মানে অলপ অলপ নহয় মানে কাম কৰিব গলে ভালেই বুলি কব পাৰি আৰু
চাৰে নশকৈ দিম তেতিয়াহ'লে চাৰে নশকৈ,
আপুনি এটা কাম কৰক আপুনি এহেজাৰ কৰি দিয়ক।
এহেজাৰ কৰিলে আকৌ মোৰ নিমিলিব নহয় ভাই,
মানে কি জানে মোৰ কমচাৰি কেইটা মানে, বহুত আগত মানে বহুত কামি আৰু মানে একে ৰখিয়ে থাকে এনি টাইম ৰখিয়ে থাকে কাম কৰিয়ে থাকে।
অ ভাত পানী কি কৰিব ভাত পানী দিব লাগিব নহয়।
ভাত পানী আপোনাৰ সেইটো দিব নালাগে ভাত পানী খেনৰ লগতে মানে সেহঁত নিজে বা আপুনি খালী জেগা জেগা টুকৰা দি দিব সিহ নিজে বনাই খাব।
অ হয় নেকি মোক মানে তোমাৰ কাইলৈও লাগিব আৰু তোমাৰ আৰু মানে পাঁচদিন ছয়দিন মানৰ কাৰণে লাগিলে,
হ'ব ঠিক আছে আপোনাক কিমান দিন লাগে লৈ লও তাৰপিছত, আপুনি আপুনি লোৱা হলে মোক জনাই দিব তেতিয়া মই সিহঁতকতিয়া মই লৈ আহিম মোৰ কামত আৰু
অ অ ঠিকেই কৈছা বাৰু তুমি, মোৰ মানে ঘৰ চৰ তোমাৰ চব আছে যদি থাকিব বিচাৰে সন্ত থাকিব পাৰিব।
মানে কি কিয় জানে এতিয়া সিহঁত মোৰ কৰ্মচাৰীত এতিয়া মুঠ মিলা ছটা আছে দেই তাই দুটা ধৰ দুটা ঘৰ মানে অলপ আমাৰ ঘৰৰ পৰা বহুত দূৰ। আৰু দুটা ঘৰ মোৰ ওচৰতে আৰু আৰু দুটা আৰু দুটা ঘৰ মানে অলপ দূৰ পৰা আহে মানে বাছত আহে ৰাতিপুৱা। এতিয়া আপোনাৰ ঘৰ থাকি আপোনাৰ ঘৰত থাকি ল'ব লাগিব।
অঁ, সেইটোয়ে মই আমাৰ ঘৰত ৰাখিম বাৰু। পিছে তোমাৰ এতিয়া কিন্তু থাকিব নাই সেইটো কব ক কবলৈ কোৱাহেতেন ভাল আছিলে।
খালি অলকমান আপুনি হেৰি দিব লাগিব যোগাৰটো দিব লাগিব ৰাতি ভাত পানীৰ কাৰণে। অ মানে আৰু এটা কথা কওঁ দ আপোনাক স সিহত সহনেও নিৰামিষ না খাইো ৰেগুলা মাছ মা মাংস লাগিবই। হ
অ ন মা কাম কৰানোযায় সেইকাৰণে ন।
মানে দিনটো ইহঁতে বহুত কষ্ট কৰে গৰমতে ৰাতি মানে মাংস খ খাব বিচাৰি।
অ অ নাই কেতিয়াবা মাংস নহলে মাছো দি দিম বাৰু।
অঁ, এক একো নাই একো নাই আপুনি খালি সিহঁতক খুন্দা ভাত নিদিলে আপোনাক ভাত নিদিব বাকী দিম দিয়ে মাছ মাংস কাৰণে একো আপত্তি নলয়। হৰি মানে এই মানে সেই গোটেই দিনটো ৰদত কাম কৰি থাকে যে মানে সিহঁত ৰাতিও মাছ অকল হ'লেও দিম দিম হলেও আৰু মাংস হ'লেও বিচাৰে মানে। আৰু বেয়া লাগে দিয়কচোন।
উম উম সেইটো হ'ব বাৰু পিছে তোমাৰ মই কৰ্মচাৰীকেইজনক তোমাৰ ছা যদি নশক যদি তুমি কৈছা হাজাৰ বুলি হাজাৰ কৰি দিম বাৰু। তেতিয়াহ'লে সিহক মই পাঁচদিনত এজন কৰ্ম হৈছে তেতিয়াহ'লে পাঁচ হাজাৰাকৈ দিম।
পাঁচ হাজাৰকে দি দিওঁ আপুনি তোৰ পাঁচ হাজাৰকে দিলে তোৰ আপুনি ছটা কৰ্মচাৰী থাকিব ন? আপ ধুনুৱা পঁচিশ পচিছ হাজ মান পঁচিছ হাজাৰ মান টকা দিলে হৈ যাব। অ তাপৰি কাম কৰে ছজন আপুনি ত্ৰি হাজাৰ টকা দি দিব ছজন ত্ৰিছ হাজাৰকে হব বাৰু চৰি।
উম উম।
আপুনি ত্ৰিশ হাজাৰ দি দিব। হা অ' কি কৈছে, কি কৈছে?
তোমাৰ পুখুৰীৰ ওপৰত মানে
নাই নাই সেইখিনে পাৰিব সেইখিনে মোৰ কামো বৰ্তমান কৰি গৈছো সেইখিনিতে পাৰিব বাৰু।
তেতিয়া সিহঁতক সিহঁতক বিশেষ একো নাই খালি আপুনি সিহঁতক খোৱা বোৱা যোগাৰ ধুনীয়াকে দিলেই হৈ যাব।
মানুহ আছে টুটেল কিমান?
হা হা হা হাঁহ মোৰ হাঁহ কাম আছে। অ' মোৰ হাঁহ কাম আছে।
ছে ন
আছে আছে মোৰ হাঁহ ফামটো মানে অকমান সৰুকে বনাই আছোঁ মানে ডাঙৰকে
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'